উম
ভালে আছনে
আছো আছো
উম মই ভালেই বাৰু ব্যস্ততটো নাই তই
ক
অ দেচোন তই মোক আজি ক তোৰ সপোনৰ ঘৰৰ বিষয়ে
উম যদি সপোনৰ ঘৰৰ বিষয়ৰ কথা ক'বলৈ যাওঁ মানে বিষয়টো বহুতেই ভাল বিষয় সকলো মানুহৰে নিজৰ সপোনৰ ঘৰ থাকে যিটো বনাবলৈ ইচ্ছা কৰে আৰু যিটো বনায়ো সেনে ক আৰু বিষয়টো কিন্তু বহুতেই বেছি ভাল দেই এইটো এইটো
অ তোৰ সপোনৰ ঘৰখন কেনেকুৱা কচোন
মোৰ সপোনৰ ঘৰটো ডাঙৰ নহ'লেও ধুনীয়া আৰু আৰাম ডাৰ্ক হ'ব লাগে হ'ব আৰু ভৱিষ্যতে হ'ব হ'ব লাগে নহয় কৰিমেই মই যদি বৰ ডাঙৰ নহয় ঘৰটো ধুনীয়া আৰু আৰামদায়ক হ'ব লাগে লগা হ'লে সৰুৱে হওক আৰু ঘৰটো
উ উম বুজিছো আৰু মানে ক'ত ঘৰ বনাবলৈ তই বিচাৰ
মই চহৰৰ অ অলপ অন্তৰৰ ফালে শান্ত ঠাই ঘৰ বনাবলৈ বিচাৰো মানে তোৰ গাঁও গাও বুলিও যদি মই ক'ব নোৱাৰোঁ আৰু যাতে মই চহৰ বুলিও নকওঁ একদম মাজত যাতে মই বনাওঁ একদম শান্তত ঠাইত যাতে মই বনাওঁ ঘৰটো মোৰ সেইটোৱে সপোন
বোজিছো বাৰু চহৰৰ আঁতৰতে তই কিয় ঘৰখন বনাব বনাবি বুলি ভাবি দিলি
কাৰণ শান্ত ঠাইত মন ভাল থাকে আৰু পৰিষ্কাৰ বতাহ পোৱা যায় যায় আৰু পৰিৱেশটোও খুব ভাল থাকে সেইকাৰণে মই ভাবিছোঁ কি মই যদি ঘৰ বনাওঁ তেন্তে মই শান্ত ঠাই আৰু পৰিষ্কাৰ বতাহ পোৱা আৰু পৰিৱেশ টো ভাল থকা ঠাইত মই ঘৰ বনাম
তই ভাবিছ নে ঘৰটোত কিমানটা কোঠা ৰাখিবি
চাৰিটামান কোঠা থাকিব। এটা মোৰ বাবে এটা মা দেউতাৰ বাবে আৰু এটাটোৰ মোৰ ভাইটি আৰু এটা ভণ্টিৰ কাৰণে চাৰিটা নহয়তোৰ বেছিকেই থাকিব চাগে। ক'বলৈ গ'লে আৰু পঢ়া শুনাৰ বাবে এটা তাৰপিছত এটাটোৰ পাকঘৰ হওক এটাটোৰ অতিথি অহাৰ কাৰণে হওক তেনেকুৱাকে তেনেকুৱাকে থাকিব চাগে ৰুমটোৰ আঠ নটামান
উম উম অ অতিথিৰ বাবে বাৰুতো বুজিলো কিন্তু পঢ়া শুনাৰ বাবে বেলেগ কথা কিয় ৰাখিম বুলি ভাবিলি তই
কাৰণ টো শান্ত পৰিৱেশত পঢ়িবলৈ সুবিধা হয় তই যদি মানে এনেকুৱা তোৰ ৰুমত বা মানে তোৰ কোঠাত বা তই তোৰ মা দেউতাৰ কোঠাত যদি পঢ়িবলৈ যাওঁ
তেতিয়া অলপ মানে তোৰ এনেকুৱা হৈ যায় অলপ বেছিকে আৱাজ চাৱাজ এনেকুৱাকে হৈ থাকে কিন্তু তোৰ কাৰণে যদি এটা বেলেগকৈ পঢ়া শুনা কোঠা থাকে সেইটো ত বহুতে ভাল তই মনোযোগেৰে পঢ়িব পাৰিবি তেতিয়া
হয় বাৰু আৰু ঘৰটোৰ ৰং কেনেকুৱা হ'ব ভাবিছনে এই বিষয়ে
ম পাতল ৰং ভাল পাওঁ বগা বা হালধীয়া ৰং হ'লে ভাল লাগিব
বগা ৰংটো মোৰ খুবেই ভাল লাগে পাৰিলে মই বগা ৰঙটোৱেই দিবলৈ চেষ্টা কৰিম
আৰু এনে ঘৰটোৰ সন্মুখত কি ৰাখিবি মানে কি কি থাকিব কেনে ধৰণৰ বস্তু থাকিব
এটা মই ধুনীয়া ফুলনি বাগিচা ৰাখিম য'ত মই বহুত ধৰণৰ ফুল ৰুম ৰোপণ কৰোঁ আৰু তোৰ এখন জোলনা যে আছে সেই জুলনা এ এখন থাকিব আৰু তোৰ ক'ব গ'লে নাই এইখিনিয়ে থাকিব আৰু গাড়ীত থোৱা গেৰেজ এটা থাকিব তেনেকুৱাকৈ মই ৰাখিম বুলি ভাবিছোঁ আৰু বাহিৰত
আৰু তই যিহেতু কলি ফুল ৰোপন কৰিবি কেনে ধৰণৰ তই ফুল ভাল পাও বা কেনে ধৰণৰ তই ফুল তোৰ বাগিছাখনত ৰোপন কৰিবি
গোলাপ জবা ৰজনীগন্ধা আৰু সূৰ্যমুখী ফুল ৰুম বুলি ভাবিছোঁ
উম উম আৰু ফুলৰ লগতে গছ গছনিওতো থাকিবই চাগে ত' তই কিবা ফল মূলৰ গছ ৰুবিনে
কিয় নোৰুম মই আম, নাৰিকল নেমু আৰু কঁঠালৰ গছ লগাম যিটো বহুতেই বেছি
ধুনীয়া কৰি তুলিব
আৰু ঘৰখনত বাৰ্দাতো থাকিবই চাগে নিশ্চয়
উম এটা বহুতেই বেছি ডাঙৰ বাৰাণ্ডা মই মানে বনাম আৰু বনাম বুলি ভাবিছোঁ যদি বনাওঁ ঘৰ
অ আৰু বাৰাণ্ডাত তই কি কি কাৰ্য কৰিবি
ৰাতিপুৱা চাহ খাম তাৰপিছত কিতাপ পঢ়িম আৰু সন্ধিয়া বহী জিৰাম তাত আৰুতো তইতো জান বাৰোণ্ডাত। বহুতো স্মৃতি থাকে তোৰ এনেকে চাহ খোৱা। হওক বা তোৰ তই খেল ধেমালিও কৰিব পাৰিবাাৰেণ্ডাত।
উ
তইতোৰ পৰিয়ালৰ লগতে হওক বা কাৰোবাৰ অতিথিৰ লগতে হওক তো মই সেইবৰেকে কৰি। মাৰোঁ।
উম। আৰু পাকঘৰৰ বিষয়ে কচোন পাকঘৰটো মানে কেনে ধৰণে বনাবি বা কেনেকুৱা। হ'ব।
পাকঘৰটো পৰিষ্কাৰ আৰু সুন্দৰ হ'ব। যাতে সোমালে এনেকুৱা লাগে কি ৰান্ধো ৰান্ধো যেন লাগে মানে এইটোক মই কেনেকুৱা যে। মাৰ যাতে আমাৰ সোমোৱাৰ লগে লগে লাগে কি অ আজি মই এইটো ৰান্ধিম আজি মই সেইটো ৰান্ধিম। এনেকুৱা মোক কৰিব বিচাৰে আৰু অলপ পাকঘৰত। ডাঙৰ কৰিব বিচাৰো কাৰণ কিয় মা মাহতক ডাঙৰেই লাগে নে পাকঘৰটো। মই ভাবোঁ কি মই পাকঘৰটো অলপ ডাঙৰকৈ বান্ধিম প।
অ অ আৰু এনে ড্ৰয়িং ৰুমৰ কথা ভাবিছ নে কেনেকে বনাবি আৰু সেয়া থাকিব। হ'ব নে।
অতিথিতাই আহিলে পঢ়িবলৈ এখন ধুনীয়া। ধুনীয়া মানে ড্ৰয়িং ৰুম এটা মই বনাম। য'ত ত আহ বহিব পাৰিব তাত মই চোফা ৰাখিম আৰু কিব কিবি ঢেৰ বস্তু ৰাখিম। যাতে ড্ৰয়িং ৰুমটো ধুনীয়া কৰি তোলে আৰু বহুত আকৰ্ষিত হয়। আৰু তোৰ তাতে যাতে মানুহে পুহি ভাল পায় এনেকুৱা নহয় এ কি মোৰ। ভাল লগ নে পঢহি বা তেনেকুৱা তেনেকুৱা নাৰাখ আৰু চবতকে তোৰ যদি মই। মই গুৰুত্বপূৰ্ণ কথা ক'বলৈ যাওঁ পৰিষ্কাৰ তই যদি। ষ্ কৰি নেখাওঁ তেন্তে তই যি ধ নবও কিয় বাই যি। মানে বস। নথ কিয় ৰুমত সেই ঘৰটো কেতিয়াও ধুনীয়া নালাগে তো মই ভাবোঁ মই যাতে। মই মোৰ ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ।
উ উম উম এতিয়া তই যি ধৰণে কলি যে তোৰ ঘৰখন মানে। চহৰৰ পৰা আঁতৰত বনাবি অলপ গতিকে তোৰ ঘৰটো মানে কেনে ধৰণৰ। হব মানে কেনেকে গঢ় দিবি আধুনিক হব নে একেবাৰে সাধাৰণ হব। মানে অলপ পুৰণি যগৰ দৰে হ'ব।
মই সাধাৰণ বিচাৰোঁ কিন্তু আধুনিক। সুবিধা থকা ঘৰ বিচাৰোঁ।
যেনে।
হেল্ল'।
অ যেনে কচোন কেনেকুৱা ধৰণৰ সুবিধা।
যেনেতো ক'বলৈ গ'লে ভাল পানীৰ ব্যৱস্থা। তাৰপিছত ইণ্টাৰনেট হওক। তাৰপিছত তোৰ আম চা চাফা যেন হয় আৰু। ঘৰটো তেনেকুৱা বিচাৰোঁ আৰু
আৰু পোহনীয়া জন্তু ৰাখিবিনে।
উম ভাবিছো ৰাখিম বুলি মই এটা কুকুৰ ৰাখিব বিচাৰো যিটো মোৰ মা। মাই ভাল নেপাই মোৰ ভা মাই ভাল নাপায় কিন্তু হ'লেও মোৰতো ভাল লাগে মই ভাবিছো মই। ৰাখিম মই ৰাখিলে চাগে ময়ে গোটেইখন কৰিব লাগিব কুকুৰটোৰ কাৰণে কিয় মায়ে আমাৰ একো নক-। কৰিব সেনেকুৱা লাগে আৰু।
উম উম কুকুৰে কিয় মানে বেলেগ জন্তু কিয় নাৰাখ।
কাৰণ কুকুৰেতো ৰাতি ঘৰটোক পহৰা দিয়ে আৰু সেইটোৱে সেইটোৰ কাৰণে মই মানে কুকুৰ ৰাখিব বিচাৰোঁ যিটো আমা- ক এটা চিকিউৰিটিৰ নিচিনা ধুনীয়াকৈ ৰাখে ঘৰটো সেইটো কাৰণে আৰু কুকুৰটো তোৰ মানে ভয় নকৰে মানুহক দেখিলে মানুহক ভয় খুৱাব সেইকাৰণে যাতে চুৰ তুৰ আহিল লে খেদাই দিব পাৰে।
উম উম ঠিকেই বাৰু আৰু তোৰ সপোনৰ ঘৰখনৰ মানে আটাইতকৈ ভাল ভাল দিশটো কি হ'ব বুলি তই ভাব?
পৰিষ্কাৰ পৰিৱেশ আৰু পৰিয়ালৰ সকলো সদস্য একেলগে থকাতো। মই সেইটোকে বিচাৰোঁ।
উম। এতিয়া ঘৰখনৰ বিষয়ে বাৰু কথা পাতিলো আৰু এতিয়া কচোন মোক ঘৰৰ পিছফালে কি ধৰ- ৰনৰ বস্তু থাকিব
এখন সৰু বাৰী থাকিব য'ত মই মোৰ পাচলিবোৰ ৰুম আৰু লগতে। ফল মূলৰো কিছুমান। ফল ৰুম তেনেকুৱাকে
আৰু উম ঘৰটোত কিতাপৰ বাবে ঠাই থাকিবনে মানে এ বেলেগ ধৰণৰ কোঠা বা তোৰ কোঠাতে এনেকুৱা কিতাপৰ বাবে জেগা ৰাখিবিনে?
কিয়নো নাৰাখিম মই কিতাপ পঢ়িবলৈ বৰ ভাল পাওঁ সেয়েহে এটা সৰু পুথিভঁৰাল ৰাখিম বুলি ভাবিছোঁ মানে ভাবিছোঁ এটা কোঠাই কৰি দিওঁ নেকি। কোঠা এটাই কৰি দিওঁ পুথিভঁৰালত চাওঁ কেনেকৈ কি কৰিব পাৰি।
অ অ তই মোক এতিয়া কচোন যে মানে এখন ঘৰ যদিও মানে ডাঙৰ হয় বা সৰুৱে নহওক কিয় ঘৰ মানে ডাঙৰ হোৱাটো বেছি প্ৰয়োজন নে সুখী পৰিয়াল বেছি প্ৰয়োজন।
এই দুটা ভাল প্ৰশ্ন কৰিলি দেই মই ক'ম সুখী পৰিয়াল ডাঙৰ ঘৰ থাকিলেও যদি সুখ নাথাকে তেন্ত তে লাভ নাই কিন্তু তোৰ সৰু ঘৰ এখন হ'লেও তোৰ তাত যদি সুখ থাকে তেন্তে বহুতেই আমি মানে সুখী হৈ থাকিব পাৰো। ডাঙৰ ঘৰ এটা বান্ধি কিনে যতো সুখেই নাথাকে তেনে বান্ধি কি লাভ ইটো- ৱে সেইটোক যদি নেমাতে। তেন্তে সেইটো ডাঙৰ ঘৰ বনাই লাভ নাই মই বিচাৰোঁ কি সুখী পৰিয়াল হোৱাত টো বেছি দৰকাৰ ডাঙৰ ঘৰ হোৱাতকৈ আৰু বেছি প্ৰয়োজনো।
উম উম একেবাৰে ঠিক কথা কৈছ তোৰ কথা শুনি বৰ ভাল লাগিল আৰু আশা কৰো তোৰ সপোনৰ ঘৰখন এদিন যাতে বাস্তৱ হয়। সেই কামনা কৰিলো আৰু দে বৰ্তমানৰ বাবে ৰাখিছো দে
উম উম ঠিক আছে তেন্তে